হেল্ল'
কি কৰিছা?
বহি আছো স্কুটিৰ ওপৰত।
অ'।
ইয়াত মানুহবোৰে চাৰ্ভাৰ নাই বুলি ৰখাই থৈ দিছে চবকে।
ভাল হৈছে আজি লাষ্ট ডেট নহয় লাষ্ট ডেটলৈ ৰৈ আছিলা।
আমাৰ কে ৱাই চি হৈয়ে আছে আমাৰ হে ফিল্ড ব্লকটোহে ভাঙিব লাগে।
আহ।
তাকে আইতাক লৈ যাওঁগৈহে নেকি। আইতা ম আমাৰ ৰিচেলটক পিছতো ভাঙিব পাৰো ইয়াত কিন্তু বহুত মানুহ আছে চাৰ্ভাৰ নাই বুলি ৰখাই থৈ দিছে। শুনিছা নে নাই? হেল্ল' হেল্ল' শুনিছানে নাই?